অ
শুনিছোঁ ভালনে
অ ভালে ভালে তোমাৰ ভালনে
আছোঁ ভালেই ময়ো ভালে আছোঁ
হয় কি কৰি আছ এতিয়া
আছো এনেই অহ আজি বজাৰৰ কথা অলপ আলোচনা কৰো আহা
অ হয় হয় নিশ্চয় এ ভাল বিষয় বজাৰ কৰাটো আমাৰ দৈনন্দিন জীৱনৰ এটা অতি গুৰুত্ব গুৰুত্বপূৰ্ণ কাম
হয় হয় ঠিকেই কৈছা আমি প্ৰায় প্ৰতিদিনে কিবা নহয় কিবা বস্তু বজাৰৰ পৰা কিনি আনি দিব লগা হয়
হয় হয় খাদ্য সামগ্ৰী কাপোৰ তাৰপৰি ঔষধ শিক্ষাৰ সামগ্ৰী আদি সকলো বজাৰৰ পৰাই আহে
তুমি সাধাৰণতে কেতিয়া বজাৰ কৰিবলৈ যোৱা
অ মই সাধাৰণতে তোমাৰ সপ্তাহত এবাৰ ডাঙৰ বজাৰ কৰো কিন্তু কেতিয়াবা প্ৰয়োজন অনুসৰি মাজে মাজে যাওঁ আৰু অ এনেই হয় আৰু তুমি
মই যেনেকে তুমি ক'লা যে সপ্তাহত এবাৰ ডাঙৰ বজাৰ কৰিবলৈ যোৱা মই স্তাহত অকল ৰবিবাৰে মানে ডাঙৰ বজাৰ কৰিবলৈ যাওঁ আৰু মাজে মাজে ঘৰতো সৰু সুৰা বস্তু লাগে থাকে সেইটোতো তুমিও গম পোৱা বাৰু
হয় হয় হয় হয় আহ বাকী এনেই আহ কি কয় বজাৰলৈ যোৱাৰ আগতে তুমি এনে কিবা পৰিকল্পনা কৰি যোৱা নেকি?
অ নিশ্চয়। মই প্ৰথমে এখন তালিকা প্ৰস্তুত কৰো অ য'ত মানে মোৰ প্ৰয়োজনীয় বস্তুবিলাক লিখো যিবিলাক মই বজাৰ কৰিবলৈ গলে যাতে পাহৰি নাযাওঁ। আৰু পাহৰি গলে নহ'লে ঘৰ অহাৰ পিছত আকৌ উভতি যাব লাগিব বজাৰলৈ। সেইবাবে প্ৰয়োজনীয় তালিকাখন প্ৰস্তুত কৰি লও আগতে। আচ এই আহ এই অভ্যাস অ মানে বৰ ভাল তালিকা নাথাকিলে বহু সময়ত অপ্ৰয়োজনীয় বস্তু কিনি পেলোৱা হয়। সেইটো হয়নে বাৰু? বু
হয়-হয় একদম ঠিক। তাতে তোমাৰ ধনৰপইচয় নহয়। আহ আৰু, ভাবা নেকি যে এনে তোমাৰ বৰ্তমান বজাৰত বস্তুৰ দাম কেনেকুৱা লাগিছে তোমাৰ?
বৰ্তমান সময়তো বস্তুৰ দাম বহুতেই বৃদ্ধি পাইছে। বিশেষকৈ খাদ্যয় সামগ্ৰীৰ আহ মূল্য যথেষ্ট বৃদ্ধি পাইছে অকল খাদ্য সামগ্ৰীয়ে নহয় মানে কাপোৰ -কাপোৰৰ ক্ষেত্ৰত হওক বাকী যিকোনো বস্তু যিকোনোৱে বস্তু নিকিনাক কিয় গোটেই বস্তুৰে দাম মান দাম বহুখিনিয়ে বৃদ্ধি পাইছে।
হয় হয়। আৰু মই ভাবো ইয়াৰ - ইয়াৰ ফলত তোমাৰ সাধাৰণ মানুহৰ ওপৰতো বহুত যথেষ্ট প্ৰভাৱ পৰিছে।
বহুতখিনি। বহুতখিনিয়ে মানে প্ৰভাৱ পৰিছে। পৰিয়ালৰ বাজেট নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰিছে। যেনেকে চাকৰিয়াল মানুহ বিলাক যিবিলাকে মান্থলি দৰমহা - দৰমহা পায় তেওঁলোকৰ দৰমহাটো বৃদ্ধি নাপায় কিন্তু যিটো আমাৰ বাজেট আছে দেশ শৰ সেই বাজেটটো দিনে দিনে মানে বৃদ্ধি পাই যাই আছে। ত' সে - সে - সেইবাবে পৰিয়ালৰ বাজেট নিয়ন্ত্ৰণ কৰাত কঠিন হৈ পৰিছে।
অ হয় হয়।
অ তুমি শাক পাচলি কিনোতে কি কি কথা লক্ষ্য কৰা?
অ মই যেতিয়াই শাক পাচলি কিনিবলৈ যাওঁ তেতিয়া মই কিছুমান কথা লক্ষ্য কৰো তোমাৰ যে শাক পাচলিটো তোমাৰ সদায় সতেজ আৰু স্বাস্থ্যকৰ শাক পাচলি হ'ব লাগে। তোমাৰ মই সেইখিনিয়ে বাচি লওঁ যিখিনি সতেজ পাওঁ। পচা বা বেয়া পচা বা বেয়া হোৱা বস্তু কিনিবলৈ চেষ্টা নকৰো আৰু যিমান পাৰো। হয় তাকৌ তো মানে ই স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ।
হয় নিশ্চয়। এইটো সচ কথা কৈচে, ভাল খাদ্য গ্ৰহণ কৰিলে আমাৰ স্বাস্থঔ ভালে থাকে, আৰু খাদ্য বস্তু বেয়া হলে আমাৰ স্বাস্থ্যতটো এটো প্ৰভাৱ পৰিব। আৰু বজাৰত-বজাৰত দৰদাম কৰাতটো উচিত বুলি ভাবেনে আপুনি?
আহ উচিত। কিন্তু সীমিতভাৱে অত্যাধিক আহ দৰদাম কৰাটো ভাল নহয়, যিহেতু তেওঁলোকেও, আহ তেওঁলোকেও আৰ্থিক হেৰিৰ বাবে তেওঁলোকেও যিহেতু এটা কিবা ইনকাম কৰিব বিচাৰে ত' আমি ভাবো যে সীমিতভাৱে
শুনা পাইছেনে আপুনি?
অঁ শুনা পাইছো।
হয়। হয় ময়ো একে ভাবো কাৰণ অ বেছি দৰদাম কৰিলে তেওঁলোকৰো লোকচান হয়। তেওঁলোকে নিজৰ লাভটোও চাব লাগিব।
হয়। আৰু তেওঁলোকৰ জীৱিকাও এই ব্যৱসায়ৰ ওপৰতে নিৰ্ভৰ কৰে যিহেতু
হয় হয়। একেবাৰে সঁচা কথা।
আজিকালি অনলাইন বজাৰো বহুত জনপ্ৰিয় হৈছে। ত' যিহেতু আমি কি কয় ব্লিঙ্কিত তোমাৰ এইবিলাকত আমি ইনষ্টামাৰ্ট এইবিলাকত আমি যিহেতু এইবোৰ যিহেতু এপ ওলাইছে নতুন নতুন ইয়াতে আমি বস্তুবোৰ অৰ্ডাৰ কৰিব পাৰো। তুমি এনে কি ভাবা যে এইবোৰ অনলাইন বজাৰৰ সুবিধ বোৰ কি?
হয়। এইটো মানে বহুত খিনিয়ে আজিকালি নতুন নতুন অ - অনলাইন বজাৰৰ সুবিধা ওলাইছে, য'ত মোবাইল ফোনৰ সহায়ত ঘৰতে বহি বস্তু অৰ্ডাৰ কৰিব পাৰি। এ - এইটোৰ এইটো যেতিয়াৰ পৰা আৰম্ভ হৈছে তেতিয়াৰ পৰা মানে বজাৰত বহা আ - থলুৱা যিবিলাক বেপাৰী আছে তেওঁলোকৰ আ - মানে অলপ নুকচান - লোকচান হয় বুলি ক'ব পাৰি। আচ্ছা অ অনলাইন ব সুবিধা কি কি?
মই যদি ক'ব যাওঁ মোৰ দৃষ্টিত তোমাৰ সময় বাচে আৰু তাৰপৰি তোমাৰ বিভিন্ন সামগ্ৰীৰ দাম সহজে তুলনা কৰিব পাৰি আৰু কেতিয়াবা বিশেষ ৰেহাইও পোৱা যায় যিহেতু কেতিয়াবা তাতে লিখা থাকে নাইনটি পাৰ্চেন্ট ডিচকাউন্ট কিবা কিবি এনেকে লিখা থাকে তো। আমি এইবোৰ এইবোৰে আমাৰ এইবোৰে আমাক সহায় কৰে অলপ কিন্তু কিছুমান অসুবিধাও আছে বুলি মই ভাবো। তুমিও ভাবানে?
হয় হয় নিশ্চয় আহ অসুবিধা আছে যিকোনো বস্তুতে মানে সকলো বস্তুৰে এটা ভাল চাইড থাকে এটা বেয়া চাইড থাকে এটাাৰ সুবিধা থাকে এটা অসুবিধাও থাকে চেম সকলো বস্তুৰে কেতিয়াবা অৰ্ডাৰ কৰা বস্তু আৰু পোৱা বস্তু, তোৰ মাজত পাৰ্থক্য দেখাম। পোৱা যায় যেনেকে আমি কি যেনেকে আজিকালি যিবিলাক অনলাইন্ প্লেট উম মানে বজাৰবিলাক ওলাইছে ফ্লিপকাৰ্ট হওক এমেজন হওক তাতে মানে আমি যি কিবা এটা নতুন বস্তু অৰ্ডাৰ কৰিলে উম যিটো বস্তু অৰ্ডাৰ কৰা যায় যেতিয়া আহিব আমাক দিব কাৰণে তেতিয়া কেতিয়াবা সেই বস্তুটো হলে বেলেগ বস্তুহে পোৱা যায় তাতে অলপ অসুবিধা পোৱা যায়
আৰু মই ভাবো সেইবাবে বহু মানুহেও এতিয়া অফলাইন বজাৰ কৰি বেছি ভাল পায় যিহেতু মানে বজাৰ কৰিবলৈ যোৱাটো তুমি ঘৰত বহি এটা বস্তু যেতিয়া অৰ্ডাৰ কৰিবা সেইটোতকে তুমি গৈ পেলাই যেতিয়া বস্তু এটা কিনিবা হয়তো তাৰ আনন্দ বেছি। আৰু হয়তো আমি অনলাইন বজাৰ কৰিলে আমাৰ হাতত অপচন নাথাকে যে আমাৰ হাতত কোনো মানে বিশেষ হেৰি নাথাকে যে আমি বস্তুটো ভালে আহে নে আহিব নে বেয়াই আহিব সেইটো সি তেওঁলোকে নিজৰ মতে লৈ আনে কিন্তু আমি যদি বজাৰত গৈ নিজে বজাৰটো কৰো তেতিয়া হয়তো আমি নিজ জে ভালতকে ভাল বস্তুতটো আমি নিজে বাচি পেলাই লৈ আহিব পাৰিম হয়তো কৰ'বাত অলপ ভাল আছে কিন্তু হয়তো তুমি দেখিবা যে কোনোবা এটা জেগাত তাতকে আৰু ভাল দামত ভাল বস্তু বেছি আছে ত' আমি সেই বস্তুটো নিজে আমি দৰদাম কৰি চাৰিওফালে চাই পেলাই দৰদাম কৰিম বুলি আমি সতেজ বস্তুটোত কিনি লোৱা বুলি মই ভাবো
হয় হয় হয় এইটো সুবিধাতটো মইো ভাবো যে টো আমাৰ বাবে বহুত ভাল সুবিধা কাৰণ অনলাইন আমি যি এতিয়া অৰ্ড উম বচ টোটো এ আমি হেৰি কৰিম এ তেতিয়া মানে আমি কেৱল অ বস্তুত তোৰ ছবিটোৱে দেখা পাও চিত্ৰতোৱে দেখা পাওঁ কিন্তু বস্তুতটো কেনেকুৱা সেইটোতো বাহিৰে ভিতৰে আমি চাই ল'ব নোৱাৰো, আমি যেতিয়া অফলাইন মানে বজাৰত চাওঁ তে এতিয়া আমি নিজে চাই বাচি আহ কিনিব পাৰো বস্তুতটো নিজৰ অ সন্তুষ্টি হিচাপে কিনিব পাৰো যে বস্তুটো ভাল নে বেয়া? সেইটো চাই পিনে আমি নিজৰ অহ সন্তুষ্ট কৰি নিজক ভাল লগাই পিনে আমি বস্তুটো কিনিব পাৰো আৰু বস্তুটো কেতিয়াবা যেনেকে বেয়া হ'লেও যদি বস্তুটো গেৰেণ্টিৰ ভিতৰত থাকে ৱাৰেণ্টিৰ ভিতৰত থাকে তেতিয়া আমি যাই পিনে বস্তুটো তাতে অহ দোকানত ঠিক কৰাব পাৰো কিন্তু অনলাইন বস্তু এইটো সুবিধা পোৱা নাযায় সেইবাবে মানে এই অসুবিধাবিলাক মানে দেখা পোৱা যায়।
অ আৰু মই ভাবো বজাৰ কৰাৰ সময়ত পৰিৱেশৰ কথাও চিন্তা কৰিব লাগে আমি
হয় অ হয় এইটো ঠিক কৈছে আপুনি, এ কাৰণ আমি যি কোনো বস্তুবোৰ বজাৰ কৰিলে আমি যদি পৰি পৰিৱেশৰ কথা নাভাবো তেনেহলে আমাৰ পৰিৱেশটো একেবাৰে বেয়া হৈ যাব আমি প্লাষ্টিকৰ বেগ ব্যৱহাৰ অহ কমাই দিলে কাপোৰৰ বেগ ব্যৱহাৰ ব্যৱহাৰ কৰিলে তেতিয়া আমাৰ পৰিৱেশটো বেছি ভাল হ'ব কাৰণ প্লাষ্টিকে প্লাষ্টিকৰ ব্যৱহাৰে আমাৰ পৰিৱেশটো নষ্ট কৰে প্লাষ্টিকবোৰ মাটিৰ লগত মিহলি হৈ নাযায় আৰু যাৰ ফলত খাৰো উৎপন্ন নহয় আৰু কাপোৰৰ বেগ অ মানে মাট মিহলি হৈ যায় আৰু সেই থ্ৰোৰে আমাৰ খাৰো উৎপন্ন হয় আহ যিবিলাক আমাৰ অ গছ গছনিৰ বাবেও ভাল এই এইটো মানে কাপোৰৰ কাপোৰৰ বেগ অ ব্যৱহাৰ কৰিলেও আমাৰ খাদ্য বস্তুবিলাকো এ বেয়া হৈ নাযায় ভাল হৈ থাকে আৰু প্লাষ্টিকৰ বেগত সোনকালে বেয়া হৈ যায় সেইকাৰণে মানে পৰিৱেশটো সদায় মানে আগতে চাব লাগে। আৰু ইয়াৰ দ্বাৰা পৰিৱেশ প্ৰদূষণ কমাব পাৰে সেইটো সঁচা নে?
একেবাৰে ঠিক
হয় আৰু স্থানীয় বজাৰৰ গুৰুত্ব কি বুলি ভাবা তুমি?
অ' মোৰ দৃষ্টিত অ' স্থানীয় বজাৰে কৃষক আৰু সৰু -সৰু যিবোৰ ব্যৱসায়ীসকল আছে যিসকল ব্যৱসায়ী সৰু -সৰু তেওঁলোকক সহায়। কৰে আৰু লগতে স্থানীয় অৰ্থনীতিত শক্তিশালী হয় এইটো এটা তোমাৰ ডাঙৰ সুবিধা হয়নে?
হয় একেবাৰে সঁচা কথা হয় স্থানীয় উৎপাদিত সামগ্ৰী কিনিলে গাঁৱৰ উন্নয়নতো সহায় হয়। গাঁৱৰ যিবিলাক, বিকাশ হয় সেইবিলাকতোঁ সহায় হয়।
হয়, হয়, আৰু তুমি এ, কি ভাবা যে বজাৰ কৰাৰ সময়ত, ধনৰ সঠিক ব্যৱস্থাপনা কেনেকৈ কৰিব পৰা যায়?
অ' বজাৰ কৰাৰ আচলত, আগতে আচলতে আমি নিজৰ বাজেট থাকে, সেইটো বাজেট টো বনাই অ ল'ব লাগে আহ বাজেট অনুসৰি যদি আমি বনাই ল'ব লাগে। অ'হ বাজেট অনুসৰি যদি আমি নাযাও বজাৰ কৰিবলৈ, তেনেহলে বজাৰ কৰাৰ পিছত, গোটেই বস্তুবিলাক কিনাৰ পিছত, বাজেট ওলোৱাৰ পিছত, আমাৰ যদি সেই বাজেটতো নাথাকে, তেতিয়া আমাৰ মানে গোটেই বস্তু বিলাক কিনিব কাৰনে অসুবিধা হয়। আৰু অপ্ৰয়োজনীয় বস্তু কিনাৰ পৰা অ'হ, হ', মানে বাজেট যদি আমি মেইনটেইন, অ'হ বনাই লওঁ, তেনেহলে আমাৰ অপ্ৰয়োজনীয় বস্তু কিনাৰ পৰা আমি বিৰত থাকিব পাৰি। পাৰোঁ। আৰু তেতিয়া, যদি বাজেটতো মেইনটেইন অ'হ আমি বনাই নলওঁ, যিটো তালিকাতো প্ৰস্তুত তালিকাটো বনাই নলওঁ, তেতিয়া নহ'লে যিবিলাক অপ্ৰয়োজনীয় বস্তু থাকে, সেইবিলাক অপ্ৰয়োজনীয় বস্তু বিলাকোঁ আমি লগত লৈ আহিব লগা হয়।
ঠিকে ঠিকে খুব ভাল পৰামৰ্শ। বাকী তুমি সৰ্বশেষত এনেই তুমি কোৱা বজাৰ কৰাৰ মূল উদ্দেশ্যটো কি মানে?
আহ মোৰ হিচাপত বজাৰ কৰাৰ মূল অ'হ উদ্দেশ্যয়টো হ'ল আমাৰ প্ৰয়োজনীয়, প্ৰয়োজনসমূহ পূৰণ কৰা। সময় আৰু ধনৰ সঠিক ব্যৱহাৰ কৰা, আৰু সুস্থ জীৱন যাপন, যাপন কৰাই অ'হ মানে বজাৰৰ মূল উদ্দেশ্য।
অ ঠিকে কৈছা, ঠিকে কৈছা, খুব সুন্দৰকৈ বুজাই দিলা। আজি আলোচনা কৰি মোৰ বহুত ভাল লাগিল।
মোৰোঁ বহুত ভাল লাগিল, ধন্যবাদ। নিশ্চয় বিদায়।